অ কোৱা,
অ কি কৰি আছা?
এই মাত্ৰ উঠিছো ৰ'বা। তুমি কি কৰি আছা?
অ, সেয়ে মইয়ো তোমাৰ ৰাতিপুৱাই উঠিছো আজি, ৰাতিপুৱা উঠি কিনে তোমাৰ অলপ- এনে আৰু এনে আছিলো অলপ খোচ চোচ কাঢ়ি আহিলো অলপ বা বাটে বাটে। এতিয়া তোমাৰ, চাহ তাহ খাই তোমাৰ এনে আৰু বহি আছো, তাকে তোমাক ফোন কৰিলো উঠিছে নে, উঠা নাই বা।
মই তোমাৰ উঠিলো ৰবা, উঠি কিনে মইয়ো চাহ পানী খালো অলপ আগতে। বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা বতৰ আছিল ন সেইকাৰণে অলপ বেছিকৈ শুই দিলোঁ আৰু।
অ, এতিয়া ভালে ভাল কথা। বাকী পিছে ৰাতিপুৱা উঠিব লাগে দিয়া, ৰাতিপুৱা যিটো উঠা অভ্যাস সেইটো কৰিব লাগে। কাৰণ জানে নহয় আজিকালি মানুহৰ মানে, নানা ধৰণৰ বেমাৰ হ'বলৈ ধৰিছে আৰু ক'বলৈ গ'লে, ৰাতিপুৱা উঠি, এলান ব্যায়াম চ্যাম কৰাটো ভাল মানে ৰাতিপুৱা উঠা অভ্যাসটো ভাল আৰু ক'বলৈ গলে,
অ ৰাতিপুৱা উঠিব লাগে ৰাতিপুৱা উঠি তুমি যদি অলপমান ধৰা, চাৰিটা পাঁচটা মানত উঠি যদি অলপমান খোজে কাঢ়া বা, দৌৰিব যোৱা তেতিয়াহ'লে মানে গাটো দিনটোৰ ভাগো সুস্থ থাকে আৰু আৰু, স সতেজ অনুভৱ হয় আৰু মানে নিজৰে ভাল লাগি থাকে মনটো, ধৰা ৰাতিপুৱা কিবা এটা কাম কৰা যায় ন এতিয়া ৰাতিপুৱা উঠি টো আমাৰ বেছিভাগ, দেৰিকে উঠা যায় ন দেৰিকে উঠি তোমাৰ, মোবাইল চোৱাই যায়, বেলেগটো কাম কৰা নাযায় বিশেষ। তাতকে ভাল অলপমান খোজকাঢ়ি বা দৌৰিব যদি যাওঁ তে তেতিয়াহ'লে গাটোও অলপমান ভাল পায় বা গাটো আমাৰ সুস্থ সৱল হৈ থাকে আৰু।
হয়, হয়, একেবাৰে ঠিক কথা হৈছে দিয়া, মানে ৰাতিপুৱা যেতিয়া উঠাৰ পৰা আৰম্ভ কৰি তেতিয়া তুমি ৰাতি একদম সোনকালে শুবা আৰু এঘাৰটা মানত শুলা। অ শুই কিনে তোমাৰ ধৰি লোৱা, অ ৰাতিপুৱা পাঁচটাত বা তুমাৰ পাঁচটাতে ধৰিলোৱা পাঁচটাত উঠিলা, পাছতাত উঠি কিনে তুমাৰ বঢ়িয়াকে, আৰু জোতা তোতা মাৰি পুৰা একদম দৌৰিব বা খোজকাঢ়িব গ'লা আৰু, ত' সেইটো নিজৰ কাৰণে ভাল দিয়া চুন তাতে অলপ খোজ চোজ কাঢ়ি আহিলা নিজৰ যিটো ঘাম আৰু সেই ঘামটো অলপ, কিয় আহিলা, আহি কিনে ঘৰত অ, পানী চানী খালা গাচা ধুই কিনে তোমাৰ অ', মানে চাকি সেৱা কৰি আৰু চাকি বন্তি জ্বলাই তোমাৰ তুমি কিবা এটা খোৱা আৰু। তেতিয়া মানে দিনটো মানে শুভাৰম্ভ হয় আৰু ক'বলৈ গলে, মানে দিনটো একদম ভালে ভালে আৰম্ভ হৈ যায় আৰু। এইটোৱে দিয়া মানে, মানে তোমাৰ আহ মানে ৰাতিপুৱা উঠাৰ পৰা উঠিলে আৰু মানে, তোমাৰ গাটো ইমান ভাৰী ভাৰী লাগি নাথাকে। আৰু বাকী তোমাৰ যিবিলাক ব্যায়াম চ্যায়াম কৰিলোঁটো জানাইতো ৰাতিপুৱা উঠি কিনে। এইবিলাক মানে বহুত অ, মানে হ মানে, ভাল, কৰি দিয়ে আৰু মানে এইবিলাক ৰাতিপুৱা উঠাৰ কাৰ্য্য হওক বা তোমাৰ এইবিলাক আমাৰ অ, যোগাসন ব্যায়াম চ্যায়াম এইবিলাকো আমাৰ বহুতখিনি সহায় কৰি দিয়াচোন। আৰু লগতে ৰাতিপুৱা উঠাৰ এটা কি ভাল অ, পদক্ষেপ মানে এই ৰাতিপুৱা যেতিয়া উঠিবা তুমি তে তেতিয়া যিটো আমাৰ এটা হৈছে মুক্ত বায়ু বা তোমাৰ এটা মানে যিটো মানে চাফা আৰু মানে ধৰি লোৱা ৰাতিপুৱাতো কোনো ধৰণৰ গাড়ী মটৰ নচলে ন'। ত' সেই কাৰণে আৰু তুমি যদি অলপ পাহাৰীয়া ঠাইত থাকাটো জানাই অলপ কুৱঁলী ঠাণ্ডা পৰিৱেশ হৈ থাক এতিয়া তোমাৰ, সেইবিলাক মানে তোমাৰ কি হয় তেতিয়া। এ ভালদৰে সেইবিলাকত যেতিয়া অ, ওলাই যাবা বা তুমি খোজকাঁঢ়িব যাবা তেতিয়া তোমাৰ এটা মানে ঠাণ্ডা ঠাণ্ডা যিটো, সতেজ বতাহ, সেই সতেজ বতাহটো পাবা। তেতিয়া মানে মনটো মানে একদম ভাল লাগি থাকিব, মানে তেতিয়া মানে তোমাৰ মনত যদি কিবা শংকা হা হা বা তোমাৰ যি, মানে মনত যদি কিবা আৰু আছে আৰু তোমাৰ। সেইবিলাক মানে নোহোৱা হৈ যাব সেনেকুৱা ধৰণৰ কথা আৰু, বাকী তোমাৰ ৰাতিপুৱা উঠিলে আৰু কি হয়, ৰাতিপুৱা উঠিলে তোমাৰ সময়টো মানে বহুত দীঘলীয়া হৈ যায়, তোমাৰ এতিয়া ধৰি লোৱা তুমি ৰাতিপুৱা পাঁচটাত উঠিচা তেতিয়াহ'লে তোমাৰ, তুমি যেন ৰাতিপুৱা ন'টাত উঠা। এ চাৰি ঘন্টা যি আছে পাঁচটাৰ পৰা ন'টালৈ সেই চাৰি ঘন্টাটো তুমি বাঢ়ি যাব ন' তোমাৰ অ, মানে, গোটেই দিনটো চাৰি ঘন্টা বাঢ়ি যাব। ত' চাৰি ঘণ্টা বঢ়া মানে তুমি অ', বহুত খিনি কাম কৰিব পাৰে চাৰি ঘন্টা যদি তোমাৰ কিবা অ, মানে অফিচৰ-অফিচৰ কাম নহয় যদি ঘৰুৱা কাম আছে ঘৰুৱা কাম কৰিব পাৰিবা, যদি তোমাৰ কিবা অ, মানে গৃহ কাৰ্য আছে বা কলেজত কিবা, প্ৰজেক্ট বা এচাইনমেন্ট আছে বা ধৰি লওক কিবা অ', মোবাইলতে কিবা আৰু কাম আছে অনলাইনত। সেইবিলাক কৰিব পাৰিবা আৰু লগতে ধৰি লোৱা তুমি কিবা, পঢ়ি আছা পৰীক্ষাৰ কাৰণে। ত' তুমি ৰাতিপুৱা যেতিয়া পাঁচটাত উঠিবা তেতিয়া তুমি সেইখিনিৰ পৰা মানে আৰু ৰাতিপুৱা যিটো একদম শান্ত পৰিবেশ থাকে কোনো হাই হোল্লা নাই খালী আৰু বেছি গৰমো নাথাকে, ত' সেইখিনি সময় মানে পঢ়িবলৈ ভাল আৰু। আৰু সেইখন সময়ত যদি তুমি পঢ়া বা পঢ়া পাতি কৰা এইটো সেইটো তেতিয়া নিজৰে ভাল দিয়েচোন আৰু বোলে ৰাতিপুৱা উঠি ললে তোমাৰ যিটো মগজু, কিবা মগজু যিটো তোমাৰ হয় নহয় মনত থকা শক্তি সেইটোও বোলে বেছি হয়। ত' সেইটো মানে বহুত অ, মানে সহায় কৰে দিয়া মানে আৰু যদি আমি ৰাতিপুৱা সদায় উঠো আৰু উঠি কিনে তোমাৰ অ', ধৰি লোৱা কি বুলি কয় এইবিলাক তুমি কলো ন' তুমি ৰাতিপুৱা উঠিলা পানী এইগিলাছ খালা। অ', অ, ফল মূল অলপ। খালা তাৰপিছত যেতিয়া তুমি দিনটোৰ শুভাৰম্ভ যেতিয়া কৰিলা আৰু এনেকে তেতিয়া তোমাৰ দিনটো এটা ঠিকভাৱে গুচি যায় আৰু হাহিমুখে গুচি যায়, মানে এনেকুৱা কোনো বজা নাথাকে চাপ নাথাকে আৰু চাপ নাই আৰু মনত, মানে শান্তিৰ যিটো কয় ন শান্তিৰ মানে যিটো মনত শান্তি লাগি থাকে আৰু শান্তিতো হৈ যায় মানে সন্তুষ্ট আৰু তোমাক অ, তুমি তোমাক লৈ সন্তুষ্ট এনেকুৱা ধৰণৰ। মানে মই যিখিনি কাম কৰিব লাগে বা মোৰ যিখিনি কাম কৰিব লাগিছিল সেইখিনি মই কৰিছোঁ। এতিয়া মই খালি দিনটো গুচি থাকিলে হ'ল বা মই এতিয়া দিনটো খালি তোমাৰ খালি অ', কটাই থাকিলে হ'ল মোৰ যিবিলাক কাম আছে সেইবিলাক কাম কৰিলে হ'ল বাকী মই পোৱাতো নিজৰ অলপ সময় দিছোয়ে ন আজিকালিতো বহুতে নিজে সময় দিব পাহৰি যায়, কিন্তু তোমাৰ তুমি ৰাতিপুৱা যেতিয়া উঠা আৰম্ভ কৰিবা, তেতিয়া তুমি অলপ সময় নিজকো কৰিব পাৰিবা নিজৰ লগতো অলপ সময় কটাব পাৰিবা। সেইবিলাক ধৰণৰ কথা কাৰণে আৰু ৰাতিপুৱা উঠা যিটো অভ্যাস বা মানে ৰাতিপুৱা অ অতি সোনকালে অতি সোনকালে নহয় বাৰু, কাৰণ জানাই তুমি মানুহক ছয় ঘন্টাৰ অ', টোপনি লাগে ছয় ঘন্টা বা সাত ঘণ্টা মানুহক টোপনি মাৰিব লাগে, কাৰণ টোপনি আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু। আৰু তোমাৰ বিজ্ঞানীসকলেও কয় তোমাৰ বা যিমান-যিমান সকল ৰিচাৰ্জ কৰিছে বা বিজ্ঞাপন আ আমাৰ যিবিলাক বিজ্ঞানীসকলে যে তেওঁলোকে কয় যে আমি ছয় ঘণ্টা বা সাত ঘণ্টা টোপনি মাৰিবই লাগে, যদি আমি সেইটো নামাৰো তেতিয়াহ'লে আমাৰ বেমাৰ গাত হোৱাটো নিশ্চিত। ত', সেইকাৰণে সঠিক টাইমত ৰাতি ভাত খাই শুই কিনে তোমাৰ সঠিক টাইমত শুৱাটো উই সঠিক টাইমত উঠাটো আমাৰ কাৰণে জীৱনৰ এটা মানে যিটো সুস্বাস্থ্য জীৱন গঢ়ি তোলাৰ আৰু বহুত খিনি সহায় কৰে দিয়াচোন। আৰু লগতে ৰাতিও তোমাৰ আমি যিটো ভাত আৰু সেই ভাততো সোনকালে খাব লাগে যিমান পাৰো। আমি মোটামুটি ৰাতিপুৱা অ ৰাতি আৰু অ নটা তোমাৰ অ নটা মানতো খাবই লাগে কাৰণ অ', মানে বহুত যিবিলাক ডাঙৰ- ডাঙৰ মানে মানুহ আছে, তেওঁলোকৰ মানে সেই নটা বা তোমাৰ কিছুমানো ছয়টা মানতে খাই দিয়ে, আৰু আমি আৰু কাম কৰা মানুহ বা আমাৰ ধৰিলোৱা মধ্য বিত্ত মানুহ যিহেতু কাম থাকে বহুত, ত' আমি নটা মানতো খাই কিনে তোমাৰ অ এঘাৰটা মানতো শুই যাব লাগে বচ। চাৰে দচটা মানতো এনকে শুই যাব লাগে, এই আমাৰ আৰু যিটো পুৱা উঠা যিটো অভ্যাস সেইটো আৰু ভাল থাকিব। ত' মই ভাবো আমি আৰু যিমান পাৰো আমি মানে এ ৰাতিপুৱা অ যিটো শুই উঠা অভ্যাস, সেই শুই উঠা অভ্যাসটো অতি সোনকালে গঢ়ী লৈ উঠিব লাগে। কাৰণ বৰ্তমান সময়ত যিটো তোমাৰ বেমাৰৰ যিটো প্ৰভাৱ দেখাইছে আৰু মানে গোটেই মানুহৰ মাজতে। ত' মই ভাবো আৰু আমি নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি আমি এই কামটো টো সোনকালে কৰিব লাগে, মানে পোৱা উঠা যিটো অভ্যাসে পোৱা উঠা অভ্যাসটো আমি যিমান পাৰো সিমান সোনকালে আৰু অ', গঢ়ি উঠ উঠি উঠাব লাগে আৰু। নহ'লে আমাৰ দিনৰ যিটো এই মেদবহুলতা বা তোমাৰ যিবিলাক আমাৰ ডায়বেটিছ ৰোগ এইবিলাক দিনক দিনে ইমানে বাঢ়ি যাব তোমাৰ আমাৰ তোমাৰ যিবিলাক মেডিকেল বা হস্পিতেলত মানুহৰ অভাৱ নহ'ব আৰু ক'বলৈ গ'লে। ত' সেয়ে আৰু বাকী তুমি তোমাৰ কি মতামত কোৱাচোন এই ৰাতিপুৱা উঠাক লৈ।
এ ৰাতিপুৱা উঠিব লাগে আৰু ৰাতিপুৱা উঠিলে তোমাৰ তুমি কোৱাৰ দৰে সময়টো অধিক পোৱা যায় ন। এতিয়া তোমাৰ ধৰা দিনটোৰ বাবে কিবা এটা কাম কৰিব বিচাৰিছা, তুমি ধৰা স্কুলত বা কলেজত যোৱা এটা ছাত্ৰ বা ছাত্ৰী আৰু তুমি আঠ মান বজাতো যাবই লাগে। তাৰে আগত যদি তোমাৰ কিবা কাম থাকে। তেনেহ'লে তুমি ৰাতিপুৱাই উঠি সেই কামটো তুমি কৰিব পাৰা। সেই কামটো কৰি শেষ কৰিব পাৰা, কিন্তু যদি মানে তুমি ৰাতিপুৱা নুঠা, দেৰিকে উঠা তেনেহ'লে সেই কামটো উম, কৰিবলেও তোমাৰ টান হয় বা সম ময় নিমিলে পিছত কৰিবলে, কাৰণ ধৰা কলেজ বা স্কুলৰ পৰা আহি ভাগৰ লাগে মানুহৰ বা কৰিব ইচ্ছা নাযায়। আৰু তোমাৰ ৰাতিপুৱা উঠা যিটো অভ্যাস তুমি যিটো কলা সেইটো মানে এনেকুৱা নহয় যে তোমাৰ কেৱল মনতটো ভাল লাগে বা আমাৰ দিনটোৰ বাবে সময় বৃদ্ধি হয় সেনেকুৱা নহয় কেৱল, মানে ই মানে ৰাতিপুৱা উঠিলে তুমি এটা মনৰ শান্তিও অনুভৱ কৰিবা লগতে, আৰু মানে কেতিয়াবা কি হয় তুমি যেতিয়া ৰাতি ৰাতিপুৱা উঠিবা, উম, উঠাৰ ফলত কি হয় তোমাৰ যিটো স্বাস্থ্য সেই স্বাস্থ্যটো বহুত বেছি ভাল হৈ পৰে, মানে স্বাচ স্বাস্থ্যজনিত যিবিলাক ৰোগ হয় আমাৰ ধৰা কিছুমান মানুহ বহুত দুৰ্বল থাকে। তেওঁলোকে ধৰা সদায় ৰাতিপুৱা উঠি যদি অলপ খোজ কঢ়া বা দৌৰা কৰে তেনেহলে তেওঁলোকৰ স্বাস্থ্যৰো বহুত মানে উন্নতি হয় বা তেওঁলোকৰ যিবিলাক বেমাৰ, সেই বেমাৰ আজাৰবোৰো নোহোৱা হয়। সাধাৰণতে যিবিলাক তুমি কোৱাৰ দৰে যিবিলাক ডায়েবেটিছ ৰোগী থাকে বা যিবিলাকৰ ধৰা ৰ যিবিলাকে হৃদয়ৰ ৰোগৰ লগত যুঁজি থাকে ত' তেওঁলোকক ডক্টৰে এটা পৰামৰ্শ দিয়ে যে তোমাৰ আ মানে ৰাতিপুৱা উঠি বা গধূলি অলপ হলেও খোজকাঢ়িব লাগে। কাৰণ সেই খোজ কাঢ়িলে মানে মানুহৰ যিবিলাক এতিয়া ডায়বেটিছটো বেমাৰটো হ'ল তোমাৰ চুগাৰ, মানে যিতিয়া আমাৰ দেহত চুগাৰ লেভেল হাই হয় তেতিয়া হয় ন। ত' খোজ কঢ়াৰ ফলত সেই চুগাৰ লেভেলটো লাহে লাহে কমি আহে। মানে চুগাৰটো আৰু কি আৰু প্ৰটিন বা তোমাৰ কাৰ্বহাইড্ৰেট সেনেকুৱাই বস্তু। ত' যিতিয়া তুমি শৰীৰটোক কাম কৰাই থাকিবা, বা কষ্ট কৰাই থাকিবা তেতিয়াহলে সেই বস্তুবোৰ ব্যৱহাৰ হৈ থাকে ন। তাৰ ফলত মানে শৰীৰত ইমান বেছি জমা হৈ নাযায়। ফলত কি হয়, সেইবিলাক বেমাৰৰ পৰা অলমান হাত সাৰিব পাৰি আৰু মানে আহ কেৱল তোমাৰ এনেকুৱা নহয় যে ধৰা তুমি ৰাতিপুৱা উঠিছা, উঠি পেলাই বহুত মানুহে কি কৰে ৰাতিপুৱা উঠিব, উঠি পেলাই তোমাৰ খোজ কঢ়িব যাব, দৌৰিব যাব। তাৰছত আহি পেলাই শুই যায়, সেনেকুৱা কৰিলে কিন্তু একো লাভ নহয় যদি তুমি কষ্ট কৰিছা, কষ্ট কৰিলে গোটেই দিনটোৰ বাবে কৰিব লাগে। তুমি যদি এবাৰ খোজ কাঢ়িব গৈছা, দৌৰিব গৈছা, আহি পেলাই শুই দিলা তেনেহ'লে তুমি সেই খোজকাঢ়া বা দৌৰাৰ যিখিনি কষ্ট হৈছিল বা যিখিনি মাংস পেশী আহ তোমাৰ আহ স-সবল হব আৰম্ভ কৰিছিল সেইখিনি আৰু নোহোঁৱা হৈ যায়। মানে এতিয়া কাম এটা কৰি থাকিলে আ, যেনেকে আমি কাম এটা কৰি থাকিলে দীৰ্ঘম্যাধি হব লাগে এটা কামত মানে কৰিয়ে থাকিব লাগে কৰিয়ে থাকিব লাগে, কিন্তু যেতিয়া তোমাৰ ধৰা সেই কামটো মাজতে তুমি কৰিছা, কৰি কিনে অলপ সময় কাৰণে বন্ধ কৰি দিছা বন্ধ কৰি দিয়াৰ পিছত যেতিয়া তুমি কৰিবা তে তিয়া তুমি চাবা যে সেই কামটো আৰু আৰম্ভণিৰ পৰা কৰিব লাগে। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো যদি কওঁ এতিয়া তুমি ধৰা কিবা এটা বস্তু পঢ়ি আছা, কিন্তু সেই আ, মানে কিবা এটা বস্তু পঢ়ি আছা আৰু, পঢ়াৰ পিছত তুমি ধৰা আধাতে এৰি দিলা, পিছত তুমি যেতিয়া আৰম্ভ কৰিবা তুমাৰ সেই আধা খিনি মনত নাথাকে। ত' সেনেকুৱা শৰীৰৰ ক্ষেত্ৰতো, শৰীৰও মানে বহুত ধৰা শৰীৰবোৰ আমাৰ বিভিন্ন মাংস পেশী আছে বা হাৰ্ডী আছে বা বহুত বস্তু আছে ন শৰীৰত, সকলো বস্তু এটাৰ লগত এটা জড়িত হৈ থাকে। ত' যেতিয়া আমি ৰাতিপুৱা উঠি কিনে সেই ধৰা কিবা ব্যাম বা যোগাসনৰ দৰে বস্তুবোৰ কৰো ন তেতিয়া মানে গোটেই শৰীৰতটো আমাৰ এক্টিভ হৈ যায়, যে আমি মানুহজনে কিবা এটা কাম কৰি আছে, বা এনেকুৱা ধৰণৰ। কিন্তু যেতিয়া তুমি সেই কামটো কৰাৰ পিছত আকৌ শুই যাবা তেতিয়া হ'লেতো শৰীৰটো আকৌ পৰি যোৱাৰ দৰে হ'ল। ত' সেনেকুৱা কৰি লাভ নাই যদি তুমি ধৰা, কৰিব বিচাৰিছা মোৰ হিচাপত আৰু যদি ৰাতিপুৱা উঠাৰ অভ্যাসটো গঢ়ি তুলিব বিচাৰিছে তেনেহলে অভ্যাসটো সদায় ৰাখিব লাগে আৰু এনেকুৱা নহয় যে ৰাতিপুৱা উঠিচা, উঠি পেলাই চাহ পানী খালা অলপমান ধৰা খোজ-চোজ কাঢ়িলা, মোবাইল চালা, তাৰপিছত আকৌ শুই গলা, তেনেকুৱা কৰিলে কিন্তু লাভ নহ'ব। বাকী নহলে হ'ব দিয়া ৰাখিছো দিয়া, পিছত কেতিয়াবা এই বিষয়ে আৰু কিবা বিশেষভাৱে আলোচনা কৰিম।
অ', হ'ব দিয়া।